আহ কি কৰিছ
গোসাই আছো
ভালকে ভাত ভালকে সব যে কৰে হব
অ
হেৰি নহয় তই কণ্টেক্টটো লিখিব লাগিছিলে আ বাৰ
নিলিখো মানে লিখিম কিন্তু মানে লিখি আছো
ভালকে কথা পা তেনেকে সেই সেই নহয় নহয় নৰ্মেলি কথা পাতি তেনেকৈ পাতো কি কনে লিখিছনে
হিষ্ট্ৰি পৰ্থ।
আৰু।
অকল হিষ্ট্ৰীৰ পৰা লিখিছোঁ হিষ্ট্ৰি।
তই হিষ্ট্ৰি বনাবি নে, না বনাবি কি তই কথা ক ভালকে কণ্টেন্টো তই কি বনাবি সেইটো ক?
মানে মই কন্টেন্টটো বনাম এনেকে হিষ্ট্ৰি মানে মানে ষ্টৰি টাইপত হিষ্ট্ৰিৰ মানে যে ৰহস্যবিলাক যে কয় যে তেনেকে বনাম। বনাম বুলি ভাবিছোঁ।
তই হিষ্ট্ৰি ৰহস্য বনাব নালাগে।
সেইটো মোৰ ইণ্টাৰেষ্ট আছে মানে।
তই হিষ্ট্ৰি পঢ়িব পিনি তই, নালাগে তই বেলেগ কিবা বনা দেই।
বোলে মই কি বনাম পৰা বেলেগ তেতিয়াহ'লে।
কেলেণ্ডাৰ ৰেকৰ্ড হ'ল দেই ইয়াত। চব কৈ দে -চেলা।
অহ, সেটো কি অসমীয়া এপ নি।
তাতটো অসমীয়া ভইচ ৰেকৰ্ড কৰিব ন' তোৰটো এয়াত-এয়াত ইউজ কৰিব।
কেলে ইউজ কৰিব?
তই যে শুন, এ আই ভইছবিলাক দিছা নাই অসমীয়া ভিডিঅ'বিলাকত।
এ আই ভইচবিলাক দিছে নে শুনিছ নাই, মই সেইবোৰ ভইচ ক'ৰ পৰা আহেনো সেইবোৰ আ আমাৰ এইবিলাকৰ পৰা ৰেকৰ্ড কৰি নি কৰে।
অহ।
চব মেকআপৰ এই সজোৱা ভিডিঅ' সেইবিলাক বনা সেইবিলাকে চাব মানুহে। তোৰ হিষ্ট্ৰি কাহিনী নুশুনে তোতকে বহুত ভাল-ভাল কাহিনী
সেইবিলাক, সেইবিলাক, সেইবিলাক চাই তোৰ মেকাপৰ ভিডিঅ' চবেই নাচায় ন।
আৰে চ-চ-ছোৱালীয়ে চাব ন' মেকআপ কৰা।
নাচায়, চবেই নাচায়। আৰু মই ইমানো ভাল নহয় ন' মেকআপ কৰা, এনেই চিম্পুল কে জানোঁ আৰু।
ত' হোম ৰেমেডিজ দিয়াি কিবা সেইবিলাকক দেখা নাই কিমান ভউজ আহে হোম ৰেমেডিজ দিয়া কিবা-কিবি। দিয়া তই বনাই থাক ন' সেইবিলাক তই হিষ্ট্ৰি কাহিনি কোনদিনাখন কবাক কৈছ হিষ্ট্ৰি কাহিনি।
মোৰ হোম ৰে-ৰেমেডী বনাবলে ভাল কিটচন এটাই নাইচোন।
কিটচেন নালাগে তই হোমৰেডিটো টেবুলখন থৈ পিনি বন পাৰিবি, ত' কিটচেনত নালাগে এইপিনে বনাব। পিছফাল এটা সেনেকে বেকগ্ৰাউণ্ড এটা হেৰি-চেৰি দি ল'লে তোক সে-সেনেকে মানুহে চাব। লাইটিং-চাইটিং কৰি ল'লে। তই হিষ্ট্ৰি কাহিনী ক'বগে নালাগে আৰু কাহিনী কোনো নাচাই।
কেলে নকৰিম আকৌ মোৰ কথা হে।
আৰে তই সেইটো যিটো বস্তু সদায় কৰি থাক ইণ্টাৰেষ্ট সেইটোত কৰ ন'। সেইটো এক্সপিৰিয়েঞ্চ
চাব চব বনালে নহব ন' কোনো কেনেকুৱা ভিতৰত ভিডিঅ'ত ভিউজ-ছিউজ আহিব সেই যাব লাগিব ন'।
এই ভিউজ কি সেইটো নাহিব নেকি ৰেমেডী ভিডিঅ'চত।
নাহে ইমান।
উম, নাহে তই চাবি চোন ইউটিউব কিমান ভিউজ আহে। তই যদি সেইটো কণ্টেণ্ট আপলোড কৰ সেইবোৰে ভিউজ আহিব।
এ তই কি স্কিনত লগোৱা ৰেমেডিৰ কথা কৈছ নেকি?
হোম ৰেমেডিবিলাক যে বনাই যে, সেইবোৰ বনালে তোৰ ভিউছ বেছি ভিউজ আহিব। চবেই চাই ন' ছোৱালীবিলাকে। চাবিছোন তই ইউটোপত কেনেকে ভিডিঅ' বনাই, হোম ৰেমেডিছৰ। স্কিন বগা কৰাৰ উপায়। পিম্পল নাইকিয়া উপায় আৰু ত তোৰ স্কিনখন চ'ব ভাল ন? চুলি লগোৱা সেই লগোৱা বা সেইবিলাক শুনা তোক সাধু কোনেও নুশুনে ইটোবত। আমাৰ লগৰ ছোৱালী এজনীয়ে বনাই আকো একো বিজ নাই। জিৰ' হিউজ।
কমতেও চ'ব বনাই মাই ট্ৰী কৰিব লাগিব।
ফ সেইটো তোৰ যোনটো প্ৰথমতে বনাই থাক যিটো ইণ্টাৰেষ্ট সেইটো শুনা। নে হিষ্ট্ৰ কাহিনী কৰাটোই কোনেও নুশুনো হিষ্ট্ৰি কাহিনী। হিষ্ট্ৰ কাহিনী তই হেৰি বনাব লাগিব গমাইছছে নাই তই যে এইবিলাক যে এডিটিং পাইছ নাই তই থ্ৰী ডি হেৰি বনাব লাগিব এনিমেচন বনাব লাগিব। তো এনে কাহিনীটো কোটও ৰি নথাকে ত' বনাই ভিডিঅ' ত দেখি আছতো মানুহজনে সেনেকো কোনো কাহিনী নলে এনিমেশ্যন নম্ব পৰা পাৰিব লাগিব গম পাইছ। এনিমেশ্যন দিব লিব প্লাছ কাহিনীটো সধাবলেতো তাত সেই ভিডিঅ' চছেট কৰিব লাগিব বহুত বহুত বহুত মানে কষ্ট সেইটো এডিটিং কৰা গ'ম পাইছান তই। সেইবোৰ ভাল এডিটৰ থাকিব লাগিব আৰু বহুত বুতটাইম লাগে ভাল এডিটৰ থাকিব লাগিব তেয়াহেটা পাবিবি সেইটো ন তেতিয়া বিহউজ আহিব ত এনে অকল মানুহজন দেখাত মানুহজন দেখা ভৰ কোনো কোনো না গ'ম পাইছ।
উম, মাল কিনে ফাৰষ্ট।
উম, টোক মোবাইল কিনিব লাগিব তই ফাৰ্ষট ব বনাইতো ল ন বস্তু কেইটা। মোবাইলোব কিনি দিম ঘৰো কিনি দিম ৰহ এতিয়া।
মই ত তই মানে তই বনাবলে ক কিন্তু এতিয়া বনাব লওঁ তাৰ মানে হেৰিকাৰণে থাক মানে মোবাইলটো ল লওঁ। নাই ৰাজন লছে।
উম, খুজ
মই নিজৰ লগে নিজে
আৰে তই ভাই ভাজ তই বস্তুটো বনাবে শিক। শিকিটো লওঁ ন তাৰিতোৰ দি ন ভিডিঅ'টো ম বনাব তই শিকি ল' বনা ত ভিডিঅ' কেনেকৈ বনাবি। যিটো প লপ ফাৰ মোবাইল দেখিলখোন। মানে প্লেইন চলোৱাৰ আগত গম পাইছ সি শিকি লয় ফাৰ্ষটতে কেনেকে চলাব লাগিব। সেৰিয়ত গেমিঙত শিক লে গ'ম পাইছ। ৰিয়েল ৰিয়েল কে শিকি লয় গেমিঙত। তেচ প্লেন উৰাই ডাইক্ গৈ প্লেনখন ৰাই দি গে। বছৰ বছৰ শিকি পিনি সেনে বুঢ়ে গম পাইছ। সে নিজৰ ফোনত শিকি ভিডিঅ বনাব তাৰ পিছত তই মোৰ ফোন বন ভিঅ আপলোড কৰিবলৈ গম পাইছ। ডাইৰেক্ট মোৰ ফোনটো বন নাই আপল কৰিব। দি আপলোড নকৰ মোক নিজৰ ফাড বনাই লোন ভিডিঅটো ফোনটোতনো কি আছে লাগি আছ। ডক্টৰ সেই বেজি দিয়া আগত ন বেলুনত বেজি দিবল শিক লয় সেনেকে বেজীটো দিওঁ বেলনটো ফুি নাযায়। সেইটো প্ৰেক্তিছ কৰাৰ পছতে মানুহক চালত বাজি দিয়েমাইছ সেনেকণ নিজ ফোনটো থাকি লওঁ ফাৰ্ষট। তাৰ মোৰ ফোনটো বনাইালে ভিডিঅ'। শুনিছ নাই।
উম।
ক কিবা ক।
ক খবৰ যওঁ বল আকো।
কেলে ব্ল বনাবি নেকি?
অ'।
ব্লগিং কৰিবি তই আৰু কি কি বনাবি কচোন মোক। ফাৰ্ষ্টতে তই ভিতিৰতটো আৰে তই যোৱা ভিতৰততো এদিন হে বনাবি। সদায় ব্লগিং কৰিব ন যাবি নেকি তই। কি যে তুলিকীয়া ব্লগিং কৰা ভিডিঅ' বহুত আছে ইউটিউবত। এদিন দুদিন কৰিবলৈ গৈ সেইটো সেইবিল বনোৱা নাই, যিটো বস্তু সদায় বনাব পাৰি সেইটো বেছ কিয় বনাই গম পাইছ? যিটো ভিতিৰতে সদায় বনাব পাৰিবি ঘৰত থাকি আৰামত বনাব পাৰিবি সেইটোবিলাক হেৰি কৰ।
মআই অকলে জেগা লাগিছিলে অকলে।
আৰে তই বনাতো চহি ন' ৰাতি তই ৰাতি বনা মানুহ শুৱাৰ পিছত। কোনো চাওন নোহোৱাকে। তোৰ কেমেৰা লাগিব তোৰ বেকগ্ৰাউণ্ড লাগিব, বাদ দে ন' তেতিয়াহ'লে। সেইবোৰ তেনেকে তই ডিমান মাওঁতে মাওঁতে তো তই বনাব নোৱাৰিবি, ৰাস্তা ডিমান যেতিয়া পোৱা হ'ব তেতিয়া কবি মোৰ মন নাই। বনোৱা ষ্টাৰ্টটো কৰ ন'। শিকটো বস্তুটো। এডিটিং কৰিবলৈ শিক, হেৰি কৰিবলৈ শিক ভিডিঅ' এটা বনাই। তোৰ আৰু ফাষ্ট হেটো বনা, অকন হেৰি কৰ। মেকাপৰ হেৰি বনা তই, মই যাব এইটোতো ভাল হ'ব, সেইটো ট্ৰাই কৰ ফাৰ্ষ্ট। তাৰপিছত তই কি বনাব ৰাখিবি। তই যিটো বস্তু সদায় বনাব পাৰিবি তই সেইটো কণ্টেণ্ট বনাব ট্ৰাই কৰ গম পাইছ? অ' আজি মই হেৰি কৰিম তোৰ গান কি বুলি কয় এইটো ভ্লগিং কৰিম মই। ত' আজি এটা ব্লক পা বনাবি, পিছদিনাখন তই মেকাপৰ ভিডিঅ বনাবি এই সেইটো কোনো নাচাই। ব্লগিং কৰিব হ'লে হেৰি কৰিব লাগিব সদায় ব্লগিং কৰিবলৈ যাব লাগিব ক'বাত।
আ, তোৰ সেয়ে উঠিলোঁ গৈ। চব প্ৰাইভেল লাগে তাৰপিছত যোনটোত ভাল ইণ্টাৰেষ্ট থাকে তেতিয়া সেইটো সেইটো কৰিব লাগে। তোৰ মতে এ, তো মতে একো কৰিবই নালাগে মানে, ইটো গ'ল ন' লাগ এটো
কৰিব পা-পাৰিবি ন' সেইটো সেইটো বস্তু কৰ। তই ষ্টৰি বনাব হেৰি কৰিছ, তোৰ এনিমেশ্যন প্ৰাইভ হটৰ হেৰি কৰিব?
হেলে মই চব চাই আছোঁ। মই তেনেকে বনালেতো প বহুত ভিৰ হ
হয় এনিমেছন লাইফ হিষ্ট্ৰি কাহিনী কবি তই কি মানে তই কি দেখাবি তাত, ভিডিঅ' এডিট কৰিব পাৰিবি, এনিমেশ্যন দেখাব পাৰিবি? হা?
এনে আই শিকিলে পাৰিম ন'?
অ' তই এনিমেছন কৰিব পাৰিবি ন'? তোকে নিবছৰ, দুবছৰ, তিন বছৰ কৰ্চ কৰি পি ভিডিঅ' বনাই গম পাইছ? একেদিনতে তোক কৈ
এ, কৰ্চ নালাগে, ভৰি দুৱাৰ ভ লছে।
ভিডিঅ' এনিছন দেখিবলৈ ইজি বহুত টান গম পাইছনে?
এনিমেচন কোনে কৰিবনো।
অ' ত' কাহিনীটো তোৰ মুখখন চাই কোনোবাই খুন্দ শুনি থাকিব নেকি কাহিনীটো। চাই চাচোন ভিডিঅ'বিলাক চাহ কেনেকে বনাই। চব বস্তু কি অকনখিনি চা ফাৰ্ষ্টতে। উম। তই কি তই হিষ্ট্ৰী কাহিনী কবি? হষ্ট ডম হিষ্ট্ৰী কাহিনী কৰে স মাজে মাজে ভিডিঅ' ক্লিপ এড কৰে সেইবোৰ কৰিব তই? তই এটা বস্তু ই-ইজিটো কৰিব চা গম পাইছ ফাৰ্ষ্ট। তই মেকাপটো ভিডিঅ'টো কৰি পিনি দেখাব পাৰিবি কেনেকে কৰিব লাগে। বা কিবা এটা বন-বনোৱা ভিডিঅ' বনা। বোলে কা ৰান্ধনী ক ৰান্ধ কৰি বনাই থিব নোৱাৰা সেই ব ইজি হয়। তইতো ডাই একদম ডুবৰাঠি বেছি ভিডিঅ' জান লাগিব সিহঁতে এমামাহ লে গম পাইছ, গোটেই কম্পিউটাৰ টিম থাকে। এনিমেশ্যন দিয়াবিলাকৰ কম টিম থাকে গম পাইছ দহ বিশটা। মানুহ থাকে, তাত কম্পিউটাৰত সিহঁতি বস্তুবিলাক বনায়। সিহঁতি একেদিনতে নবনাই। গম পাইছ?
উম
বস্তুটো চাহ কোনটোো বনাব পাৰি যিটো বস্তু যিটো ভিতৰত অকল তই মানুহী থাকিবি আবেলগে একো প্ৰস্তুৰ প্ৰয়োজন নহয়
সেইটোৱে ডাইৰে্ মই এইটোবো চাইছিলো ডাইৰেক্ট তই হেৰিতটো লৈ কেমেৰা ৌ ডাইৰেক্ট তই একো হেৰি ন প্ৰথমতে নোৱাৰে এনেও পাহল কনফিডেঞ্চটো হেগ
অ কনফিডেঞ্চটো বিল্ড কৰ তই তই এতিয়া এনিমেশ্যনো কেনেকৈ বাবি এনিমেশ্যনন'লে বহুত টাইম বহুত টাইম লাগিব আৰু আৰু নিজৰ বহুট আনিব লাগিব এ লেপটপ থাকিব লাগিব তো কাহিনী এটাুনতে মানহে ফটজ চাব তিবাৰ গম পাইছো মোক মানুহক শুনি পিনি ইমাজিনকৈ কেতিয়াও মানুহে কাহিনী নুশুনে তই কিবা এটাাহিনী গৈ আছ মই ইমাজিন গৈ শুনি আছো চাবলৈ মন যাব ন ভতৰ কাহিনীটা কৈছ ব ভূতৰ ফটোে ভিডিঅ' এড কৰিব লাগিব ফটো এড কৰিব লাগিব বহুতডিং কৰিব লাগিব মছ সেইবোৰডিটিং কৰি পিনিহে তই পাৰিবি কৰিব গা়ককৈ নোৱাৰ শনিছ হয় দহ মিনিট এক মিনিট পাঁচ মিন ন ম আ মই কাহিনীটো মানত ট্ৰাই কৰ কিন্তু ব্লগিং চ্লগিং কৰিব লাগে হ'ব কৰ ফাচ চফা কৰ কৰ যদি কৰ কিন্তু কৰ মানুহে তই এনেই ভাবি নথাকিবি কৰিম কৰিম কৰিম কৰিম ভাবি ন থাকিবি শিক বস্তুতটো ফাৰতে ভিঅ'টো ব এমাহ বনাবি ত ফ্ষ এমাহটো শিকি কেনেকে বস্তুটো ম ভি নাই শিকিব লাগিব এডিটিং বহুত বহুত কথা আছে ইটিউবত গম পাইছ ফাঁচ শিকি লোৱা বস্তু একদম মেইন প্ৰথমৰ বস্তুখিনি কি ল কি কৰিব লাগিব কি কৰিব ন লাগিব
উম
হ দে
উম